হয় হয় আহ কি কৰি আছিলা
এ এনেই আছো ৰবা এতিয়া মানে চাহ তাহ খাম আৰু অলপ পিছত মানে এনেকে আৰু এ চাও গাও ধুম কি জানি অলপ পিছত
তাকেতো বহুত গৰম পৰিছে ন
তাৰমানে গৰমতটো মানে হেৰি টাইপ লাগি আছে মানে বতৰটো হেৰি টাইপ ন
অ যদিও মানে ৰ'দ নাই তথাপিও গুপ গুপীয়া গৰমতটো আছে
অ গপগপিয় মানে গপ গপিটো আছে তোমাৰ
মানে আজিকালি সেই আহ তোমাৰ লগত মই মানে আজি এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম বিষয়টো মানে খুব গুৰুত্বপূৰ্ণ বিষয় দিয়াচোন আমাৰ মানে মানুহৰ দৈনন্দিন জীৱনত আহ আমি ব্যস্ততাপূৰ্ণ জীৱনত যি মানে আমাৰ অভ্যয়াস ভাল আৰু বেয়া অভ্যাসসমূহ অ সেই অভ্যাস কিছুমানৰ আমি অকমান আলোচনা কৰিম।
অ অ ভালেই হব ধুনীয়া আৰু আমি দৈনিক
এ
মানে ডেইলি ৰুটিনত কি কৰো সেইটো ভাল হ'ব
আহ অ অ তাৰ ওপৰত অকমান আলোচনা কৰো আচ্ছা তুমি অ সেইখিনিয়ে আৰু কিছুমান আমাৰ আমি জানো বেয়া বুলি কিন্তু তথাপিও মানে সেইসমূহৰ পৰা মানে আমি ধৰা আঁতৰি আহিব অকমান অসুবিধা হয় বা এৰাই চলিব দিগদাৰ হয় অ সনেকুৱা ধৰণৰ যিবই এতিয়া সুধো তোমাৰ তোমাক এই যদি তোমাৰ প্ৰথম দুটা বেয়া অভ্যাস আৰু দুটা ভাল অভ্যাস কোৱাচোন
মোৰ বেয়া অভ্যাস হৈছে মানে কি ৰাতি এনে মোৰ হিচাপত ৰাতি সোনকালে সোমাব লাগিব আৰু দেৰিলৈকে মোবাইল চাই থাকো এইটোয়ে প্ৰথম বেয়া অভ্যাস
একদম সকলোৰে তোমাৰ লগতে মানে প্ৰায় খিনিৰে এইটো
হয় হয় আৰু দুই নম্বৰ বাসটো হৈছে ৰাতিপুৱা ৰাতিপুৱা দেৰিলৈকে শুই থাকো
অঁ অঁ অঁ উম ঠিকেই কৈছে এই যিটা মানে স্বাস্থ্যৰ প্ৰতি মানে
বেয়া ক্ষতি কৰা আৰু দুটায়া বেয়া অভ্যাস ভাল অভ্যাস হৈছে মই মানে ভাল অভ্যাস বুলি ক'ম মই মই মানে তেনেকে চাহটো নাখাওঁ গাখীৰ দিয়া চাহটো নাখাওঁ দিয়া যিটো আমাৰ পাউডাৰ গাখীৰ আছে এইটো চাহ ত মই পাওঁ মই ভাতে খাই দিওঁ মানে পানীটো খাই ভালে অ কম হয় মানে বহুত কম খাওঁ। আৰু দুই নম্বৰ আৰু মানে আৰু এটা মানে কি? খোজ কাঢ়ো অলপ গধূলি হওক, ৰাতিপুৱা দেৰি হলেওঁ খোজ কাঢ়ো। তেতিয়া খোজ কাঢ়ো চাৰি, পাঁচ কিলোমিটাৰ খোজ কাঢ়ো।
বাহ।
হয়।
উম খুব সুন্দৰ ভাল লাগিল তোমাৰ, অহ।
হয় তুমি কোৱাচোন তোমাৰ মানে তোমাৰ মানে কেনেকুৱা ভাল আ ভাল বেয়া দুইটা
অ তোমাৰ তুমি কোৱা, হয়-হয়। তুমি কোৱা কেইতাটো আছেই দিয়াচোন বেয়াৰ ভিতৰত। তাত মোৰ ঠিক তেনেকুৱাই হয়। ৰাতি মানে পলমকৈ খোৱা যিহেতু মোবাইল ফোনটোৰ বাবে মানে মোবাইলটো চাই চাই মানে এনেকে খোৱা হৈ গৈছে। গতিকে টোপনিটো মানে বেয়া হয় মোবাইল চলালে। শুৱাৰ আগত এ আৰু ৰাতিপুৱা পলমকৈ উঠা সেইটো সো সমস্যা আছেই। তাৰতে মানে মোৰ আৰু সেই এটা বে বে বুলি মই জানো, যিটো মানে ফাষ্ট ফুড ফাষ্ট ফুডটো মই অকমান বেছি খাওঁ। যাৰ কাৰণে মই মানে এতিয়া বহুত বিপদত ভুগিছো। মোৰ মানে এতিয়া প্ৰায় আ মানহ বা মেদবহুল তা হৈ গৈছে আৰু মানে বহুত চৰ্বি জমা হৈছে।
ফেটে ফেটি লিভাৰ হৈছে আৰু ফেটচ হৈছে।
হয়।
অ নাই সেইটো মানে সেইটো সেইটো ফাষ্ট ফুডটো কমাই দিব লাগে কিন্তু।
অ তাকেই টো মানে কেতিয়াবা কি হয়, ওলাই যোৱা দেখিলে ওলাই গ'লে হয় আজিকালি চাৰিওফাল দোকানবোৰ থাকেই ফুটপাথত। অ মানে দেখিলে মানে হৈছে আজি আহিছো, আজিয়ে খাওঁ। আজি খাওঁ। সেনেকুৱাকে মানে খিনি হৈ যায়।
মানে লোভটো এৰিব নোৱাৰি ফাষ্টফুডৰ।
হয়, হয়। ঠিক কৈছা।
লোভটোৱে হেৰি মৰাৰ ওচৰত এটা বস্তু ভাল হৈছে। আমাৰ ওচৰত নাই।
অঁ, অঁ তেতিয়া মানে, ধৰা অ হয়-হয়। অঁ-অ। ঠিকেই হৈছে। মানে অহ
এনেকে মানে পকৰী বিলাক মানে একদম বেয়া পকৰী। বেচন
উম বেছি পুৰণা তেলত ভাজে নেকি?
অ পুৰণা তেলত তোমাৰ সেইবিলাক তলত দিহি মহ পৰি থাকে। দুই, তিনি দুদিনৰ তেলেদি ভাজি দিয়ে সিহঁতে। ইউজ কৰে দুই, তিনি দিনৰ তেলত।
গতিকে স্বাস্থ্য আৰু কত ভালে থাকিব? উম, উম এতিয়া সেইবিলাক ৰ অ সেইটো বেশ বেশৰ কথা কলোঁ, সেইতোটো মই নিজৰ ফালৰ পৰ পৰা ক'লোঁ আৰু ধৰা মই যদি তাক কওঁ মানে আজিকালি বিশেষকৈ যুৱ প্ৰজন্ম সকলে বা প্ৰায় শিক্ষক লোক মানে এটা বে বেয়া হৈছে কি মাদক দ্ৰব্য সেৱন। সেইটোৰ বিষয়ে তুমি কি
হয়। অ এইটো কিন্তু এৰিব লাগে। তোমাৰ মাদক দ্ৰব্যতো বেয়া মানে যো অ হেৰি কাৰণে। তোমাৰ সেইটো বেয়া দিশে বেৰি আছে এতিয়াওঁ মানে। দব কৰো ওপৰত মানে এইটো বেয়া দিশত গৈ আছে মই সেনেকেই ভাবো খাব নালাগে এইবিলাক সেইটো সেইটো মানে এইটো সময় মানে এইটো মানে। খেলা ধূলা কৰিব লাগে তাৰে জাগা মানে অলপ খেল খেলা ধেমালি চোৱা লাগে এতিয়া মানে তোমাৰ বিশ্বকাপ চলি আছে খেলা চোৱা তুমি সেইবিলাক কি পিছত এ সেইবিলাক ভিতৰত থাকিব লাগে।
অ অ সেইবিলাকৰ সলনি ভাল সুষম আহাৰ গ্ৰহণ কৰে হয়নে। সেইভেগটো পৰিহাৰ কৰি তাৰ পিছত লগতে যদি অকমান যোগাসন শাৰীৰিক কচাৰত এনেকুৱা ধৰণৰ ভাল ইতভেদ গঢ়ি তোলাৰ উচিত্
হয় যোগাসনতটো কিন্তু ভাল বস্তু এইটো কিন্তু কঢ়িব পাৰিলে ভাল।
উম যিহেতু আমাৰ যোৱা পৰহি মানে আমাৰ বিশ্ব যোগ দিৱসো গৈছে।
যোগ দিবস মানে এইটো তোমাৰ এতিয়া কৰে বহুতে কৰে আৰু শকত মানুহ কৰিলে ভাল আছে তোমাৰ ভকতে ভকত বুলি শিন বুলি একো নাই।
সকলোৱে কৰাটো উচিত।
উচিত উচিত ভাল এইবোৰ আৰু দেৰিলে তোমাৰ ডেইলি মানে লাইফত ডেইলি ৰুটিনত আৰু বেয়া ভাল আছে বহুত বেয়া। ভালো আছে বেয়াও আছে বহুত আছে তেনেকুৱা মানে আৰু তোমাৰ মানে মানে এই আৰু তোমাৰ ডেইলি লাইফত মানে। এ কি কম আৰু দেলিলাইফত মোবাইলটো পৰা মোবাইল চোৱা।
আমি কি হৈছো মানে আজিকালি মোবাইল, কম্পিউটাৰ, লেপটপ স্ক্ৰীনৰ সময়ত বেছি সময় দিয়া হৈছে। ছো ন মানে আগতেটো আমি খেলা ধূলা কৰিছিলো খেলপথাৰত গৈ।
হয়
আজিকালি মানে এইবোৰ বেছি সময় দিয়াৰ কাৰণে আমাৰ চকুৰো ক্ষতি হৈছে।
অ চকুৰ ক্ষতি হৈছে বহুত ক্ষতি হৈছে এতিয়া মানে চকু বিলাকত কি হৈছে চাবাচোন তুমি।
উম আহ কিছুমানৰ চানি পৰাৰ ৰোগ হয়।
হয় তাৰমানে বেছি মোবাইল চাই থাকে ওচৰৰ পৰা সেনে কোৱা আৰু এইবিলাক
উম উম
বেয়া প হৈছে আমাৰ দেহ বিলাক
আৰু আজিকালি মানে কি হৈছে সৰু মানে একেবাৰে সৰু ল'ৰা ছোৱালীবোৰো মানে মোবাইল ফোন টো নাচালে ভাত নাখাই। তেনেকুৱা ধৰণৰ অভিজ্ঞতা বা দেখিছো তুমি পাইছা নাই।
অ দেখিছো অ পাইছো পাইছো আমাৰ ওচৰতে মানে সৰু সৰু বাচ্ছা কালত মবাইলটো দেখাই দেখাই ভ মাকে ভাত খুৱাই দিব লাগে মানে তেনেকে।
হয় হয়। গতিকে সেইবোৰ মানে বেয়া বেয়া গৈছে ডাঙৰ হ'লেও মানে তেওঁলোকে ধৰা মোবাইল ফোনৰ প্ৰতি বেছি আসক্ত হৈ যাব।
আসক্ত হৈছে।
উম উম।
আৰু হেৰিবিলাক চেঞ্জ হৈছে মানে তোমাৰ এতিয়া মানে আমাৰ ইয়াত মানে কি মানে গাঁও হওক টাউনত এতিয়া মানে মানুহ বিলাকৰ অলপ। মন বিলাক মানে হেৰি হৈছে ভাল নহয় মানে এতিয়া
উম উম হয়।
মানে হিংসা টাইপ টো হৈছে।
হয় মানে মানুহে মানুহৰ উন্নতি দেখিব নোৱাৰে বা তেওঁলোকে হয় তেওঁলোকক ইমান মানুহে মানুহৰ লগত কথা নাপাতে এই বৈ ওচৰে ওচ মিলা মিলি নাই ইঘৰে সিঘৰৰ লগতে মানে নাই চা-
নাই নাই হয় হয় হয় আজিকালি মানে কোনো কাৰো ঘৰত নাযায় তেনেক-
আহ আহ
আগতে কিন্তু আছিল আগৰ আজিৰ পৰা দহ বছৰ আগত মানে
আৰু এতিয়া মানে কি হৈছে গা গাওবোৰতটো এইটো অলপ গাওবোৰতটো বেছিৰ মিল মিল মিলাপ্ৰীতি মই দেখিছোঁ কিন্তু আজিকালি লাহে লাহে মে গাঁৱতো-
এ এতিয়া গাঁৱতো শুনিছে হে এতিয়া গাঁৱতো বেছি হৈছে টাউনতকে। এতিয়া গাঁৱত মানে চব কাজিয়া আৰু মানে চব হিংসা হিংসি মানে। হয় বেয়া কথা সেইবিলাক এতিয়া আমাৰ গাঁৱত বেছ- কি হৈছে তেনেকুৱা।
হয় হয় গতিকে আমি মানে- মানুহে জানো যে এইখিনি বেয়া কিন্তু তথাপিও মানে সেইসমূহৰ প্ৰত- ইমান এতিয়া আসক্ত হোৱা টাইপৰ হৈছে।
হয় হয় হয়।
উ উম আৰু লগতে আৰু কিছুমান মই দেখিছো বহুত যুৱক। যুৱতীসকলে মানে যিটো মানে ধূমপানটো, চিগাৰেট এনেকুৱা ধৰণৰ সেইটো কৰে সেইটোতো বহুত বেয়া কি জানি। কি কবা সেই বিষয়ে?
এইটো বেয়াই এইটো বেয়া এইটো কৰিব নালাগে মানে এইবিলাক বেয়াই।
উ হা হাওফাৰ হাওফাৰো ক্ষতি কৰে বুলি শুনিছ-
হয় হয় হয় হয় এইটো মানে- বেয়াই এইবিলাক আৰু এতিয়া আৰু বাঢ়ি গৈ আছে বেছি বাঢ়ি।
হয় হয় গতিকে সেইবোৰৰ প্ৰতি অ- এ এৰা যিমান পাৰি হয় হয় যিমান পাৰিম মানে এইবোৰ যদি এয়াতে যদি ইমান- তেওঁলোকে সেইটো কণ্ট্ৰল নকৰে বা এৰাই নচলে দূৰত নাহে তেয়া লাহে লাহেটো আৰু মানে এটা সময়ত ভয়ং লব বা এৰিব নোৱাৰিব। উম
এইটোৱেতো এতিয়া বেয়াত দিশ কৰি গৈ আছে ন এতিয়া-
হয় হয়।
আহ।
গতিকে আমি মানে ৰাতিপুৱা শুই উঠাৰ পৰা একেৰা শুৱালৈকে আমি যদি ভালকে বহি লৈ আম- আমি যদি লিখোঁ মানুহৰ ভাল আৰু বেয়া বেয়া এখন দীঘলীয়া মানে তালিকা হ'ব বুলি মই ভাবোঁ।
হয় হয়, হয় হয় দীঘলীয়া তালিকা হ'ব মানে ভাবি থাকিলে ওলাই থাকিব মানে।
অ সৰু -সৰু সৰু সৰুকৈ বহুত মানে বিভিন্ন ধৰণৰ কাৰণ আছে।
হয় বহুত কাৰণ আছে ডেইলি লাইফত আমি কি কৰো ৰ'দ চ'ব ওলাব ৰাতিপুৱা শুই উঠি কি কৰো।
উম কি কৰা অনুচিত কি কৰা উচিত আৰু মোক ঘপককৈ মনত পৰিলে এ মব- এই ফোনটো বাইদেশতো কথা বেছিকৈ মানে মোবাইল- ফোন বা লেপটপত পঢ়াতকৈ মানুহে যদি এটা ভাল অভ্যাসৰ হিচাপে- কিতাপ এখন পঢ়া বা উপন্যাস পঢ়া অভ্যাসটো যদি গঢ়ি তোলে। কিমান ভাল কথা হ'ব ভাবাচোন?
হয় ভাল কথা হ'ব কিন্তু এতিয়া নোৱাৰে এতিয়া মানে এইটো অসম্ভৱ হৈছে এতিয়া।
উম উম আজিকালি গ্ৰন্থমেলাত কিতাপেই নিকনে।
নিকনে নিকিনে এতিয়া নাচাই। লাগে মোবাইলত কাহিনী- তা চাব বস্তৰি এটা তোমাৰ।
হয় হয়।
তাৰে ওপৰত কাহিনী মোবাইলটোতো ভালকে চালে লাভ আছে বাৰু।
উম উম হলেও মানে আমাৰ যিটো পুৰণা কিতাপ পঢ়া মানাদকতা সেইটো মানে-
হয়। সেইটো, সেইটো নোহোৱা হৈ গৈছে, সেইটো নোহোৱা হ'বই আৰু লাহে লাহে।
তাকেতো।
ঠিক আছে দিয়া। কথা পাতি ভালে লাগিলে আজি। পিছত অ'। অ' অ' ঠিক আছে। ডেইলি লাইফৰ ওপৰত আৰু
আহ, ঠিক আছে দে।